এছা
অ শুনি আছোঁ, কোৱা কি কৰি আছা? অ, শুনি আছোঁ, তুমি শুনিছা নাই? হেল্ল'
তুমি পাই আছা নি
মই শুনি আছোঁ তোমাৰ মাত, তুমি নাই, হেল্ল'
কচ কৰি গ'ল
হেল্ল'
তোমাৰ ভয়চ শুনি পোৱা নাই, অ, মই ৰিফ্ৰেছ কৰি আছোঁ।
অ, এই নেটৱৰ্কৰ প্ৰব্লেম।
অ, এ আছোঁ আৰু ঘৰতে।
আচ্ছা, পিছে চাহ পানী খালা নে নাই?
খালোঁ খালোঁ, তোমাৰ কোৱা, বাকী তুমি?
এ মইয়ো খালোঁ, পিছে আজি ওলাই যোৱা নাই নেকি ক'তো? আৰু ঠিকে আছে, এনেই গৰমটো?
গৰম বেয়াকে দিছে ভাই আজি জ্বৰ হৈ আছে অলপ গাটো গাটো বেয়াকে জ্বৰ হৈ আছে। ভইচবিলাক ব্ৰেক হৈ যায়, হেৰি হৈ যায়। অ', আটকে আটকে যায়। নেটৱৰ্কৰ, নেটৱৰ্কৰ মানে সমস্যা হ'ব চাগে।
আজি কিবা প্লেনিং আছিলে নেকি, ফুৰিবলৈ